কি কৰিছ?
মই তোমাৰ এইয়া ভাতকেইটা খাই অলপ বহি আছো, তুমি?
মই ভাত খাই অলপ বহি আছো।
অ, বাকী ভালনে?
ভাল - ভাল, তোমাৰ?
অ, মোৰো ভালেই - ভালেই, তুমি অ, সেই এইটো কি, ঘৰত - ঘৰত ভালনে?
ঘৰত ভাল - ভাল।
ত' তাকে বহুত দিন খবৰ খাতি লোৱা নাই, মই বোলো কেনেকুৱা কেনো আছে, খবৰ খাতি কেনেকুৱা?
তাকে, ময়ো খবৰ এটা লওঁ বোলে।
অ, তাকে, বাকী কাম বন চলি আছে নহয় ঠিকে থাকে তোমাৰ?
ঠিকে আছে - ঠিকে আছে।
অ'হ।
তুমি এতিয়া কি কৰি আছা?
মোৰ তোমাৰ এয়া পঢ়া শুনা চলি আছে বাৰু এই গৰম বন্ধ এতিয়া।
হয়।
তাৰ পিছতে, এতিয়া গম বন্ধুও যদি কলেজৰ পৰা তুমাৰ প্ৰজেক্ট চজেক কিবা কিবি কৰিবলৈ দিছে, প্ৰেক্টিকেল আছে, সেবিলাকে লিখা মেলা ক কৰি আছো, বাকী পঢ়া শুনাও চলিছে, যিহেতু আগন্তুক পৰীক্ষা এটাও আহি আছে তাৰ কাৰণে প্ৰস্তুতি চলাব লগীয়া, হৈছে, আহ সেইখিনিয়ে বাকী অনলাইনত কাম কিছুমানো কৰি আছো মানে তোমাৰ অলপ। আহ তেনেকুৱাই আৰু, নতুন-নতুন কথা খিনি শিকি আছো, যিমান
ঠিকে আছে, ঠিকে আছে।
ওম তাকে।
বাকী, আৰু কোৱা?
বাকী, তেনেকুৱাই আৰু মানে অ' বি বিষয় এটা ওপৰত‌ আলোচনা কৰিবলগীয়া আছে তোমাৰ লগত।
কোৱাচোন বাৰু।
এতিয়া মানে এ কথাবোৰ এনেকুৱা ধৰণৰ, যে অ এই যিসমূহ আচলতে আমি ডেইলি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালে যোনবিলাক আচলতে সৰু-সৰু অভ্যোস মানে গঢ় দিওঁ আচলতে। সেইবিলাকে আচলতে আমাৰ জানো অ ভৱিষ্যতটো নিৰ্ণয় নকৰে কোৱা, চোৱাচোন। মানে ধৰা, এই আমি আজি দিনটোত ধৰা যিসমূহ কাম কৰিলো সেই কাম কাম সমূহে আচলতে এটা-এটা অভ্যাস হৈ পৰেগৈ। হয় নে নহয়? আৰু সেই অভ্যা অভ্যাস বোৰে আচলতে আমাক ভৱিষ্যয়ত জীৱনত কেনেধৰণে আমি আগবাঢ়ি যাম, সেইখিনি নিৰ্ধাৰণ কৰে। কাৰণ অসমীয়াত এষাৰ কথা আছে নহয়, বোলে- অভ্যাসৰ নৰ কৰ্ণপথে কৰে হয়। মানে আমি যদি ভাল- ভাল- ভাল যদি অভ্যাস কৰো ভাল। কামৰ যদি অভ্যাস কৰো। তেনেহলে, আ কৰ্ণৰ পথে কৰে শৰ মানে, যোনবিলাক অসম্ভৱ কাম আছে অসম্ভৱ কাম বিলাকো আচলতে,
হয় কৰ্ণ পথে কৰে শৰে মানে, সেই কাণৰ ফুটায়েদি সৰ পাৰ কৰিব পাৰে। যদি ডেইলি প্ৰেক্টিছ কৰা হয়, অভ্যাস কৰা হয়।
অ' তাকে সেইখিনি আচলতে কথাখিনি। গতিকে‌ এতিয়া তুমি সেই কথাখিনি কিমান লেকে বিশ্বাস কৰা? বা তুমি আমাৰ দৈনন্দিন জীৱনত এই ভাল ভাল অভ্যাসবোৰ। সৰু -সৰু যোনবোৰ কামবোৰ। যোনবিলাক কামে আমাৰ এটা ডাঙৰ মানে আহ মানে লা লাহে লাহে হ'লেও আমাৰ এটা জীৱন্তক এটা নতুন গতি দিব পাৰে। উ সেইখিনি কথা তুমি কি ক'বা?
এতিয়া চোৱা অভ্যাসত টো মানে নিজৰ লগত হা। সাধাৰণতে। কবলে গ'লে এতিয়া তুমি যেনিবা মই তোমাৰ উদাহৰণৰ পৰা কৈছোঁ। তুমি মৰ্ণিং পাঁচটা, বজাত উঠিলা। পাঁচটা বজাত উঠি তুমি খোজকাঢ়িবলৈ গ'লা খোজকাঢ়ি আহ অকমান ব্যায়াম কৰিলা ব্যায়াম, কৰি তুমি চাহ তাহ খালা। খাই পেলাই অলপ ৰেষ্ট লৈ পেলাই তুমি পঢ়াত বহিলা। তাৰ পাছত তোমাৰ মাইণ্ডটো এনেকুৱাই মানে, যেতিয়া স্কুল বা কলেজ যাবা তোমাৰ। সেই একাগ্ৰতাটো বহুত বাঢ়িব। কাৰণ তুমি কিয়? তুমি অ', তোমাৰ অভ্যাসটো ৰাতিপুৱা ফ্ৰেছ হাৱাটো পালা। ফ্ৰেছ হাৱাটো আমাৰ মাইণ্ডৰ শ্বাস -প্ৰশ্বাসৰ লগতে মাইন টো মানে বহুত ফ্ৰেছ কৰি দিয়ে। ৰাতিপুৱা যেতিয়া সোনকালে উঠা অ' এক্সাৰচাইজ বিলাক কৰিলে তোমাৰ। দেহৰ অংগ পতংগবিলাক এক্টিভ হৈ গ'ল। সেইটো ক্ষেত্ৰত অ' সেইটো ক্ষেত্ৰত তোমাক সেই তাৰ পৰা তুমি এনাৰ্জি এটা লাভ কৰিলা। এনাৰ্জি টো তোমাৰ ক'ত কামত দিব তুমাৰ পঢ়াৰ ক্ষেত্ৰত তোমাৰ কামত দিব। বেনিফিটটো চোৱা। অ' ঠিক তেনেদৰে তুমি অ' ঠিক তেনেদৰে তুমি যদি ডেইলি তুমি ৰাতিপুৱা বোলে নহয় মই সেইবিলাক নাই, মই নটা বা চাৰে আঠটা বজাত উঠিম, উঠি পেলাই ভাতকেইটা খাই গাটো ধুই স্কুললৈ যাম। তোমাৰ দিনটো তোমাৰ এলাহ টাইপৰ লাগি থাকিব। এ আৰু ক্লাছতো, অ' ক্লাছতো মন নবহিব।
হয়। নিশ্চিত ভাবে। এই, সেইবিলাকে আচলতে কথাবিলাক। তুমি এতিয়া যোনটো অকল ৰাতিপুৱা শুই উঠা এতিয়া দুটা ধৰা মই যদি অভ্যাস চাওঁ, এটা তুমি যোনটো কোৱাটো কলা যে ৰাতিপুৱা শুই উঠি আহ, যোগ অভ্যাসে হ‌ওক বা ব্যায়াম কৰাটো কথা কৈছোঁ। সোনকালে শুই উঠি, হয় নে নহয়। আনহাতে আৰু আৰু এটা কথা কৈছোঁ, যে ৰাতিপুৱা দেৰিলৈকে, এ শুই থকাই হওক, বা ৰাতিপুৱা শুই উঠিয়ে মোবাইলটো হাতত লৈ গোটেই দিনটোৰ কাৰণে মানে এটা কোনো ধৰণৰ লক্ষ্য নোহোৱাকে, দিনটো আৰম্ভ কৰা সেইটো এটা যদি চাবলৈ যাওঁ, তেনেহলে তুমি কোৱা দিশটো আ- আটাইতকৈ আচলতে আমি সুলভ বুলি ক'ব লাগিব। বা তাৰ পৰা ভাল গুণ, ভাল আমি, উপকাৰ পাম বুলি আচলতে চাব লাগিব। কাৰণ কি হয়, ৰাতিপুৱা তুমি গোটেই কোৱাৰ অলৰেডি কথাখিনি কৈছা যে পজিটিভ এটা মাইণ্ডৰ সৃষ্টি হব ৰাতিপুৱা। কিন্তু ৰাতিপুৱা যদি আমি এটা নিৰ্দিষ্ট মানে ৰাতিপুৱা সময়কণ যদি আমি নিজক নিদি বা নিজৰ শৰীৰটোক নিদি শৰীৰ চৰ্চা নকৰি যদি আমি মোবাইল, এটা সম্পূৰ্ণ ডিজিটেল মাধ্যমৰ মাজেৰে যদি সোমাই যাওঁ বা আৰম্ভ কৰি দিওঁ একো প্লেন নোহোৱাকৈ। তেনেহলে যে দিন টো আচলতে, আ তেনেকুৱা ধৰণৰ আচলতে উইকনেচ আজিকালি বৰ্তমান দেখা পোৱা যায়। ৰাতিপুৱা শুই উঠিয়ে আমাৰ গোটেই দিনটো যে আজিকালি ল'ৰা ছোৱালী বিলাকৰ তোমাৰ উইকনেচটো বেছিকে হৈ থাকে বা কাম কৰিবলে যে মন নাথাকে। এক্টিভনেচটো কম। সেইটোৱে আচলতে মূল কথাটো গম পাইছা নাই। এতিয়া মোবাইল বা ডিভাইচ বিলাকৰ, ইলেক্ট্ৰনিক ডিভাইচ বিলাকৰ এই ক্ষেত্ৰত যথেষ্ট খিনি ইউজ কৰে। সেইটো এটা মূল কাৰণ আচলতে। আৰু যোনবিলাক কথা আমি আকৌ যদি চাবলৈ যাওঁ, আমি এ দৈনন্দিন জীৱন আমি যোনবিলাক আচলতে সৰু সৰু কথা মন নিদিওঁ। যেনে ধৰা আজি এ, আমি এ, এতিয়া গৰম দিনত আমি ফেন ব্যৱহাৰ কৰোঁ, হয়নে নহয়? বা আমি যিমানবোৰ আচলতে লাইটচ যিমানবোৰ ব্যৱহাৰ কৰো, সম্পদবিলাক মানে শক্তি বিলাক ব্যৱহাৰ কৰো। এই ক্ষেত্ৰত আমি ধৰা আ, ফেনখন দুই মিনিটৰ কাৰণে বাহিৰলৈ ওলাই গ'লো। কিছুমানে ফেনখন চলাই থৈ গুচি যায়। সেই দুই মিনিট সময়খন গুচি যায়। সেই দুই মিনিট সময়টো ফেনখন যদি অফ কৰি থৈ যা তেতিয়াতো আমাৰ একো অ মানে, অকমান সময়টো যদি অফ কৰি দিওঁ তেনেহলে কিমান খিনি শক্তি আচলতে সংৰক্ষণ হব চোৱাছোন। এতিয়া সে, হয় নে নহয়? এতিয়া আমি সেই বস্তুটো সেই শক্তি আচলতে বা যোনবিলাক আমি আহ ব্যৱহাৰ কৰা বস্তুবিলাকৰ আচলতে মূল্যটো তেতিয়াহে বুজি পাওঁ। যেতিয়া টা অভাৱ অনুভৱ হয় হয় নে নহয়? তা কাইলৈ কাইলৈ যেতিয়া দুই তিনিদিনৰ কাৰণে কাৰেণ্ট নাথাকে বা আমাৰ আ- বিজুলীৰ অভাৱ হয় তেতিয়া আমি গম পাও যে এক মিনিট হলেও কাৰেণ্টটো অহালে কেনেকুৱা লাগিলে। এতিয়া আমাতকেওতো কিছুমান এনেকুৱা দুৰ্ভাগ্য লোক আছে যিসকলে এতিয়াও অ, এনোক কুৱা কিছুমানো গাওঁ আছে য'ত ভালদৰে এতিয়াও কাৰেণ্টখিনি পোৱাগে নাই বা-
পোৱা নাই বা চাকিৰ পোহৰ বা লেমৰ পোহৰত থাকিবলগীয়া হৈছে।
হয় হয়। এতিয়া তেনে ক্ষেত্ৰত এতিয়া তুমি আহ যোনবিলাক আমি সৰু সৰু অ অভ্যাস আছে। সেই অভ্যাসবিলাক আচলতে কিছুমান এ মানে বেয়া বেয়া অভ্যাস বিলাক আচলতে বেয়া কাম বোৰে আচলতে বেয়া অভ্যাস দিয়ে। আৰু যেনে কৰ্ম তেনে ফল, এই অ- অভাৱবিলাকে আচলতে আমাক বেয়া আচলতে ফল দিব হয় নে নহয়? এতিয়া আ- এতিয়া লগে লগে ইয়াতে আৰু এটা কথা আহি যাব যে কৰ্ম আৰু ফলৰ কথা কৈছো ন। আ এটা তুমি এটা কথা কৰ্মৰ কথা তুমি কি বিশ্বাস কৰা? যে এই ক্ষেত্ৰত আচলতে গীতাত অৰ্জুনেও কৈছে যে আমি সদায় কৰ্ম কৰিব লাগে, কৰ্মহীনতোয়ে হৈছে আচলতে মৃত্যু। যি আচলতে কৰ্ম নকৰে সি আচলতে মৃত্যু প্ৰাপ্ত কৰাৰ নিচিনা। গতিকে আ আচলতে আমি মানৱ জীৱনৰ মূল আচলতে মূল আচলতে কথাখিনি হল যে কৰ্ম, কৰ্ম কৰিব লাগিব হয় নে নহয়? এতিয়া কৰ্মটো সদায় সঠিক পথত, সঠিক দিশত, সঠিক লক্ষ্যৰে কৰিব লাগিব সেইখিনি তুমি আহ কিমান খিনি আচলতে আ- বিশ্বাস পাবা মানি চলা?
যদি আজি সৎ কৰ্ম এটা কৰা। ভাল কৰ্ম এটা কৰা, আজি ফলটো নাপালেও তুমি দছ দিনৰ পাছত ভাল ফলটো পাবাই। কাৰণ কিয় একজাম্পল হিচাপে তুমি চোৱা, তুমি আজি আম- মানে তোমাৰ কিবা এটা গছ পুলিয়ে ৰুৱা বা আ শাক পাচলি পুলিয়ে বেঙেনা পুলিয়ে তাকে ৰুলা। তুমি সঠিক টাইমত তুমি গোবৰ পানী দিলা, সঠিক টাইমত তুমি পানী দিলা, সঠিক টাইমত তুমি উম মানে কিবা-কিবি উম যোগান ধৰিলা সেই সেই বস্তুটো আজি নালাগে কাইলৈ নালাগে পৰশিলৈ নালাগে দহ দিনৰ পাছতো তুমি ফল এটা হ'লেও খাবলৈ পাবা নে নোপোৱা?
লাগিব হয় হয় নিশ্চিতৰোপে নিশ্চিতৰোপে পাম।
আৰু কি কাৰণে পালা কষ্ট কৰি থৈছা তুমি গছজোপাৰ ও ওচৰত তুমি কষ্ট কৰিছা, কৰ্ম কৰিছা, সেই বিনিময়তহে তুমি ফলটো পালা। ঠিক তেনেদৰে যদি তুমি গছজোপা ৰুই থৈ দিলা তাত একো পানী নিদিলে আৰু সাৰ জাবৰ নিদিলে একো নিদিলে যেনেকে তুমি খাবলৈ পাবা নে সেই বস্তু পৰা বা ফলটো তুমি খাবলৈ পাবা নে গছজোপাৰ পৰা?
হয় বি নিশ্চিত ৰূপে নাপাওঁ, সেইখিনি আচলতে নিৰ্ভৰ কৰে। কাম খিনিও
হয়। তুমি কৰ্মটো কৰিলেই যে লগে লগে ফলটো পাম সেইটো আশা কৰিলে নহ'ব। তোমাৰ কাম কি হল কৰ্ম কৰি যোৱা ফল দিউতাই অট'মেটিক দিব।
হয় হয় নিশ্চিতৰূপে হয় হয় সেইকাৰণে আচলতে গীটাৰ হয়,
আজি তুমি যদি ক্লাছ টেনত পঢ়ি আছা, চাপচ ধৰি লোৱা কোনো ক্লাছ টেনত পঢ়ি আছা তুমি ক্লাছ তেনলৈ পুৱোৱাৰ পৰা জানুৱাৰী মাহৰ পৰা যদি কন্টিনিউ কিতাপখন গোটেই কেইটা চেপটাৰ ক্লিয়াৰ কে পঢ়ি যোৱা পঢ়ি যোৱা পঢ়ি যোৱা তোমাৰ মেট্ৰিকৰ টাইমলৈ একো প্ৰব্লেম নাথাকে কিয়নো কিতাপখন তুমি থ্ৰলি ৰিডিং কৰি গৈছা বা তাৰ কুৱেশ্যন এনচাৰ খিনি বাচি তুমি মুখস্থ কৰি গৈ আছা। প্ৰত্যেকটো চাবজেক্টৰ কথাটো কৈছোঁ যদি সেইটোকে ন তুমি যদি ভাবা মোৰ হাতত বোলে বাৰ মাহ সময় আছে বাৰ মাহৰ পাছতহে মই ছমাহ আৰামত কটাও, ছমাহৰ পাছতহে মই পঢ়িম বা আঠ মাহ কটাও তাৰ পাছত পাছত হে মই পঢ়িম চাৰি মাহ, তুমি চাৰি মাহত পঢ়ি তুমি কমপ্লিট নহ'বও পাৰো তাৰ ফলত কি হব তোমাৰ ৰিজাল্ট বেয়া হ'ব।
বেয়া হ'ব, নিশ্চিতৰ পৰা বেয়া হ'ব। গতিকে আহ তুমি এইখিনি যোনখিনি কথাবোৰ কৈছা আচলতে সঁচাকে আচলতে গুৰু ত্বপূৰ্ণ কাৰণ আ প্ৰথম তে গছ পুলি ৰোৱাটোৰ পৰা ধৰি এই পঢ়াৰ সময় খিনি কথা লেকে। এয়া এই কথাটোত বহুত কথা জড়িত হৈ থাকে প্ৰথম কথা সময়ৰ কথা যে কাম খিনি কৰিছো আচলতে, কাম খিনি কৰাৰ পিছত সময়খিনিলে আচল্ততে আমি অপেক্ষা কৰিব লাগিব। সেইকাৰণে অ সেইকাৰণে আচলতে কাম বোৰ কৰি যাব লাগে কাম এটা কৰি কেৱল ফললে আশা কৰিলে নহ'ব কাৰণ যদি আমাৰ অ আমি যদি গম পাওঁ যে কামখিনি মই আচলতে শুদ্ধকে কৰিছোঁ বা মোৰ লক্ষ্য লক্ষ্য ভাল যে মই শুদ্ধ পথত কৰিছো তেনেহলে ফলটো অ ফল পামেই। গতিকে সেই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া কোনো কথা নাই। আমি অন্য দিশ কৰ্মৰ দিশে আগবাঢ়িব পাৰো সময় নষ্ট নকৰি হয় নে নহয়। আচলতে মূল কথাখিনি সেইখিনি গীতাতো গোটেই কথাখিনি সেইখিনিয়ে কৈছে আচলতে। গম পাইছা নাই? এতিয়া এতিয়া সেই হিচাপত আমি চাবলৈ গ'লে এ আমি ছাত্ৰ জীৱনত আচলতে তুমি এই কথাটো কি ক'বা? যে সময়ৰ সঠিক ব্যৱহাৰ সেই ব্যৱহাৰটো আচলতে অকল ছাত্ৰ বুলিয়ে নহয় ছাত্ৰ জীৱনৰ শিকাৰ কথাটোহে কৈছো মই। যে গোটেই জীৱন ভৰেই লাগিব। কিন্তু ছাত্ৰৰ সময়ত সেই গুণটোৰ বিষয়ে শিকাটো কিমান প্ৰয়োজন ভৱিষ্যতে প্ৰস্তুতিৰ বাবে।
কা শুনা আজি সময় কাৰো বাবে ৰৈ নাথাকে হয়নে। তুমি আজি দিনটো পালা আজিৰ দিনটোত তুমি ভাবিলা যে মোৰ ক্লাছ নাই। অ, একো নাই মই ঘৰতে শুই বহি কটাও কিন্তু তাৰ সেইটো নাভাবি যদি তুমি ভাবিলা হয়। যে মই আজি ঘৰতে আছো বাৰীতে মই গছ দুজোপা লগাও বা তিনজোপা গছ লগাও। ঠিক সেইটোৱেই। তুমি গছ তিনিজোপা ৰুলা ৰুই পেলাই তুমি পানী- চানী দিলা। দহ বছৰ, পাঁচ বছৰ, পোন্ধৰ বছৰ পাছত তোমাৰ গছজোপা ডাঙৰ হ'ব সেই গছ জোপাই তোমাৰ বিভিন্ন বিপদ আপদত তোমাক সহায় কৰিব হয়নে? ঠিক সেইদৰে। আজি যদি তুমি সেইটো নাভাবি বোলে ঘৰতে বহি থাকিলে মই একো নকওঁ দিনটো শুলো। উঠিলো ভাত খালো, শুলো কিন্তু এই আজিৰ দিনটো যে তোমাৰ লাইফৰ পৰা গুচি গ'ল সেই দিনটো আকৌ তুমি নেক্সট টাইম ঘূৰাই পাবানে?
নাপাও, নাপাও নিশ্চিতভাৱে নাপাং। হেৰুৱাই দিয়া প্ৰত্যেকটো পল, অনুপল প্ৰত্যেকটো ঘণ টা আমি জীৱনত মানে ঘূৰাই নাপাওঁ হয়।
আমি।